হেল্ল'
অ শুনা পাইছা
অ এবাৰ শুনা পাইছো
কি কৰি আছা
চফাত ঘুমাই আছো তুমি
একো কৰা নাই মইো ডিনাৰ কৰিলা
দিনাৰ টাইম হোৱাই নাইচোন নটাহে বাজিল
অ আচ্ছা
তোমাৰ ডগীটোৰ কি খবৰ
মোৰ দগীটো ভালে বিৰিৰ ওচৰত দি আহিলো
বিজিৰ ওচৰত দিলা
অ মানে আমাৰ ৰুম টো বহুত সৰু ন
আচ্ছা আচ্ছা একো নাই দিয়া মৰম কৰি থাকিলে হ'ল ওচৰতে থাকো ন তোমাৰ
ঐ পকৰ দিন এতে সকলো দিন ৰাস্তাতে আছে ছিক্স মাইলাৰ সেইফালে অ অ উম নহয়
হা ঠিকে আছে দিয়া পিছে কি কৰি আছা এতিয়া
একো কৰা নাই
হা
একো কৰা নাই কালি ডিউটি কেইটা বজাত তোমাৰ
কালি ইভিনিং আছে চানডে ন কালি
আচ্ছা অ কালি চানদে কালি কাৰ চিনটো নেকি মৰ্নিঙত
উম তাৰেই চিন্তু
আচ্ছা
এটিয়া তোমাৰ এইয়া বুলি ভাবিছিলো ৰবা ধৰি লোৱা এই যত ডিউটি কৰি আছা চেইছফাই নে?
উম এতিয়া কৰি আছো কাৰণ এতিয়া পইচা লাগি আছে সেইকাৰণে কাৰণ ধৰ আজি কালি কোনেও এইটো এক্সটেপটেচন নাৰাখে যে মোৰ থাৰ্টি থাউজেণ্ড টো কিবা স্তৰত জব কৰিম
কোনে এতি এক্সপে্ট হা
আহ শুনি ৰবা এনে বেলেগ কামত কৰ'বাত
বেলেগ কামত ইয়াত অহাৰ পিছত আৰু দিয়া নাই বাৰু মই
টাইম নাপাইছো
তুমি দিছা জানো
ময় দিয়া নাই ৰবা এই ভাবি আছো আৰু এই ৰেজমি চেজমি কৰ'বাত দি থৈছো চাও কি হয় যদি মাতে যাম ইন্টাৰভিউ দিব
তোমাৰ মানে কেনেকুৱা কামৰ কামত ইন্টাৰেষ্ট আছে
মোৰ তোমাৰ ধৰি লোৱা কেনেকুৱা কাম জানানে য'ত মানে এটা য'ত মানে ধৰি ল কামটো কৰি ইটষ্ট লাগে বা টাইটো গুি গ গম পোৱা নাযায় যেতিয়া যেনেকুৱা তোমাৰ ইয়াতে অহাৰ পৰা মানে এনেকুৱা লাগি আছিল মানে ইমান এটা ভাল নালাগে কামটো মানে এনেকুৱা কাম বিচাৰো যত মানে ইনকাম কৰি যদি কামত মন থাকে ন টাইম কেতিয়া যায় গমেই নাপায় মোক মানে সেনেকুৱা টাইম মানে কাম লাগে
অ মোৰ কেনেকুৱা টাইপৰ লাগে গম পোৱা
কেনেকুৱা
যাতে মোৰ ক'তো যাব নালাগে মই ঘৰত বহ সেই কাম কৰিব পাৰো অ সচাই মোৰ মানে মৰ্ণিঙত উঠি ৰেডি হোৱা অফিচত যোৱা আৰু আহা মানে বহুত একদম অসহ্য লাগে মোৰ
নহয় মানে ন ভাল লাগে কিয় কোৱাচোন
কিয়
কাৰণ তোমাৰ চোৱা এটা এই নটা বজাত ধৰি লোৱা তুমি ডিউটি যাব লগা তুমি সাতটা বজাত উথিব লাগিব ৰেডি হৈ যাব লাগিব হয় নে নাই ইভিনিং টাইমত যেতিয়া তুমি আহিবা অ পাঁচটা বজাত এতিয়া তোমাৰ ছুটি হ'ব ছুটি হলে ছয়টা বজাত, বৰিয়াকে একদম মানে বাহিৰৰ দুুনীয়াখন অলপমান চাই কিনে অহা যায় মানে, মনটো মানে ফ্ৰেছ হৈ থাকে।
অ এইটো আছে বাৰু হঁচা কথা কাৰণ, এটা ৰুটিন টাইপ হৈ যায় ন ডেলি
এটা ৰুটিন টাইপ হৈ যায় আৰু ভাল লাগে কিবা এটা,
যটো কাম কৰি আমি এনজয় পাওঁ মানে ভাল লাগে আমাৰ সেইবিলাক কামত, মানে মন লাগে সেইবিলাক কাম চালৰি ভাল হ'লে বেছি ভাল আমাৰ কাৰণে নহ'লে এনে, কুৰপাত কৰি লাভ নাই ন
উম ধৰি লোৱা যত তোমাৰ মনো লাগে চেলাৰীটোও ভাল, তেনেকুৱা কাম মানে পালে ভাল আছিল। হা হা আজি লাগালি তোমাৰ অ যদি দহো পোৱা যায় এনেকুৱা গম পাই ন কাম বিলাকত যে এইটো কামত থাকিলে মোৰ ফিউচাৰ আছে আজি দহ পাইছো নেক্সট দহ বছৰৰ পিছত কিজানি মোৰ সৈই দহ টো তোমাৰ ত্ৰিছ, চল্লিশ পঞ্চাশ সেনেকুৱা হয় সেইবিলাক কাম কৰি ভাল লাগে।
অ এইবিলাকত ভাল লাগে যে অ বাৰী থাকিব আৰু মই ভাল বস্তু পাম কি জানি কিন্তু এনেকা যে অ এইটো কোনো যদি আশাই নাথাকে যে এইটো জবত কাম নাই আৰু আমাৰ এনেই কৰি আছো। এইবিলাকাক কি লাভ আছে কোৱা।
সটো মানে ত এনে চলি থাকিবৰ কাৰণে হয় আৰু মানে কিছুমান কাম এনে চলি থাকিবৰ কাৰণে, কৰা হয়।
অ' অ' চলিছে,
এতিয়া যোনটো কাম কৰি আছো সেইটো কাম এনেকুৱা হৈ আছে যে মানে ধৰি লোৱা। মানন্থলি এটা আমাৰ হাতৰ খৰচ ওলাই আছে আৰু মানে নিজৰ ওপৰতে ইণ্ডিপেণ্ডেন্ঞ্চ হৈ আছো বেলেগৰ। ইনদিস্পছ হ'ব লগা
অ এইটো এইটো বাৰু মান আমাৰ ভাল এটা, প্লাছ পইন্ট কাৰণ এতিয়াৰ যুগত চবা বহুত মানুহ আছে যিহঁতে বহুত লিখা পঢা কৰি বহুত, এই বি এছ ছেম বি এছ কৰি ঘৰত বহিয়েই আছে কিন্তু আমি মানে গ্ৰেজুৱেট কমপ্লিট কৰি গ্ৰেজুৱেট নিজৰ ঘৰতে বহি আছো। বেলগৰ ওপৰত হোৱা নাই এই টো মানে প্লাছ পইন্ট হয় ক'ব গ'লে,
উ মোৰো এনেকুৱা বহুত মানে ফ্ৰেণ্ড চাৰ্কেল আছিল আগতে তোমাৰ, মোতকে ফেঞ্চেলগাৰ মানে কি লৰা মানুহ ফ্ৰেঞ্চেলগাৰটো তুমি জানাই এটা যদি দহ বছৰ। এটা তোমাৰ বিশ বছৰ সেনেকুৱা টাইপ মানে এটা একজাম্পল,
আহ অ' অ'
সিহঁতে তোমাৰ ঘৰত যেনেকৈ বহি কিনে খাই থাকে মাক দেউতাকৰ ওপৰত, এইটো মাৰে ৰিচেণ্টলি এটা লগতে আছিল দা চাহিৰ মানে এনেকুৱা নাম আছিল আৰু তাহাঁতো সেনেকুৱা মানে ধনী ঘৰৰ পৰা চলি ন সদায় হাত, খৰচা দি থাকে দুমীয়া বঢ়িয়া কৰি ফুৰিব যায় ফুৰিব যায় সিহঁতৰ লগতে কেইদিনমান আছিলো। পিছত মানে এইটো কথা মোৰ গাত লাগিল
উম!
গাটল যে কাৰণ ত ব'লটো মই থেউলে আজি ফুৰিব গৈছো দেউতা আমাৰ পইচাৰ ওপৰত এদিনতো দুত মাও কব যে ডাঙৰ হৈছে কাম কৰ, তেতিয়া ন তোমাৰ আচানক মানে ইনেণ্ট তুমি এটা কাম নাপাবা।
অাৰটো কাম কেতিয়া হোৱা নাযায়য় আমাৰ ইণ্ডিয়া হয় ইয়াত কামৰ কাৰণে হাহাক
সেইকাৰণে ধৰি লোৱা এতিয়া যদি তোমাৰ কৰো এতিয়াৰ পৰাো এক্সপিৰিয়েঞ্চ বনায় থাকিব আৰু ইণ্ডিয়াত এটা মষ্ট একদম, মানে এটা বেয়া সেই আছে এইটো মোৰ থিংকিং হা যোনো কাম কৰিব কাৰ
অ এক্সপে চব জাগাটা লাগে
হা যদি তুমি কাম কৰা মানে এক্সপৰিিয়েস থাকিলেহে তোমাক কামটো দিব বাট সেই এক্সপিৰিয়েঞ্চটো দিবৰ কাৰণেও তাহাঁতে মানে নিবিচাৰে যে এক্সপিৰিয়েন্ঞ্চটো মোৰ পৰা ল সেইটো কেতিও নহয় যে তই বেলেগৰ পৰা এক্সপিৰিয়েন্ঞ্চ নে মোটাটা
অ এনেককা কয়
এতিয়া চব চব কোম্পানী এইটোয়ে কৈছ যদি চব কোম্পানী এ্ ল ম এটা এক্ে কমকট
সেইতিয়ো কোনটো কোম্পানীৰ এক্সপৰিেঞ্চো চবো এক্সপৰিেঞ্চ খজে
হয় সেইটো মাইনাচ কৰা আমাৰ মানে মানে ম থংকিঙ মোৰ মানে ক প্ৰ এভাগ এনেকুৱাই দিয়া
অ মোৰ থিংকিংো এনেকুৱা এইটোয়ে মানে ধৰা আমি এ জাষ্ট আমি ু থাউডুৱেট ফাইভত আি গেই গ্ৰেজেটল তুম মইং চবকেইটা হা ত আাৰো অভিয়লি ঠিক আছে নাই কাৰণ ম কতো কাম কৰা নাই জাষ্ট কলেজৰ পৰা পাছ আউট হৈছো ম কেনেকে মানে এক্সপিৰিয়েঞ্চ লৈ আহিম এক্সপিৰিয়েঞ্চৰ কাৰণে কিবা কামটো কৰিব লাগিব ন মাক
য কম্পানীটোে ক তুমি মটাৰ এক্সপিৰিন্ লোৱা তোমাৰ ইন ফিউচাৰ ভাল হ'ব পিছত লগা আৰু সেই মোৰ তাতে আহি যাবা তেেনেকুৱা কোম্পানী নাই আমাৰ
অ কিন্তু এতিয়া এটা চিষ্টেম ভাল কৰিছে বাৰু মানে এতিয়া আমাৰ পিছৰ পৰা যিটোডেশন চিষ্ট যি হৈছে ন সিহঁত এতিয়া মানে ইণ্টাৰশ্বিপ আছে
হা ইণ্টাৰ্ণশ্বিপ কৰাইছে সিহতক আমাৰ আমাৰ পিছৰ বেৰ পৰা চাত দি আছে
অ অ এইটো মানে এটা ভাল এটা প্লাছ পইন্ট হয় কাৰণ ধৰা তুমি এটা মেজ কৰিছা ধৰাই
সেইটো এটা এক্সপিৰিয়েঞ্চ হৈছে কাৰণ তোমাৰ যোনটোৰ ওপৰত মেজৰ লোৱা গৈ হৈছে বা যোনটো ছাবজেক্ট কৰি তোমাৰ ভাল ভাল লাগে সেইটোৰ ওপৰত এতিটা ইণ্টাৰ্ণশ্বিপ কৰিলে বস্তুতটো বুজি পোৱা যায়
অ বুজি পোৱা যায় কেনেকুৱা ৰিয়েল লাইফত এপ্লাই হয় এইটো
হা ডিগ্ৰী কম আইডিয়া লৈ আহিছোঁ অলৰেডি সেইটো প্লাছ পইণ্ট আছে ইহঁতৰ জেনেৰেশ্যনত মানে ইহঁতৰ জেনেৰেশ্যন মানে কি ইহঁতৰ মানে বেটছ বিলাকত
চ গলে এইটোটা ভাল চেঞ্জ হৈছে গম পোৱা
হা হা তটো মইওতো ভাল বুলে কুজছো
আৰু এডিেমত মানে আৰু এ এটা ভাল চেজ হৈছে যিটো এ এম চি কিউ দিয়া হৈছে সিহঁতৰ আমাৰ যেনেকুৱা আগত ৰাইটিং আছিল ন চব বস্তু ৰাইট কৰিব লগা হৈছে মানে লিখিব লগা হৈছে চব ইমান ডাঙৰ ডাঙৰ কুৱেশন বিলাক সিহঁতৰ মানে হৈছোৰিটি পাৰ্চে হক সৰ এম চিউটো আহিছে আৰু বেলেগ চব দেশতে চাবা তুমি এম চি কিউ হয় চব চব দেশতে আমাৰ ইণ্ডিয়াতে এতিয়াও এতিয়ালৈকে পুৰণািষ্টেমটো চলি আছে মোৰ হিচাপত এম চি বেটাৰ
এম চি পউ বেটাৰ হয় ধৰি ল তোমাৰ যদি হাডে মাৰ্ হয়িষ্ট থাৰ্টি ম্ থিব লাগে
থাকিব লাগে অ অ এইটো থাকিব লাগে সচ কথা
উম এতিয়া বাৰু কৰি আছে এইবিলাক এটা এটা কৰি ক বাা হয় এতিয়া।
অলপ চলপ চেঞ্জ হৈ আছে আগতকে মানে অলপ যিয়ে হওক অলপতো চেঞ্জ হৈছে কাৰণ আমাৰ সময়ত। বহুত প্ৰব্লেম হৈছে সজাগ কতাকো আমাৰ সময়ত বহুত প্ৰব্লেম কাৰণ
মাৰ সময় আহিলে তোমাৰ কৰোণা আমি এক হা কৰো। তোমাৰ ক
আহ!
মানে চাৰিও পিনে আমাক হেঁচা মাৰি ধৰিছিলো।
ধৰিছিল আমাৰ ফাৰ্ষয় ফাৰ্ষ ইয়টো আমি পঢ়াই লব লাগে। ক'ব গ'লে আম আৰু একো এ কাম হোৱা নাছিল আমিও লাষ্ট এ কাম ি অলপ খিলে
ফাৰ্ষয় এক্জাম দিলো নাই মই, মনত নাই মানে তোমাৰ ফাৰ্ষ ইয়ক ডাইৰেক্ট পাছ কৰাইিলে নেকি,
নাই ছাৰ আমাৰ চব চব কেই পাছ কৰিছিল কিন্তু ফাইনেল এক্াম যিটো আছিল ন
অ ফাইনেল এক্জাম টো দিব গৈছিলো দিয়া ফাইনেল এক্জাম টো দিব লাগিব ন কাৰণ বৰ্ডৰ পৰা
অ অ কাৰণ হায়াৰ ছেকেণ্ডৰী নহলে আমাক নিদিয়ে। অ আমাকো এনে পাছ কৰা দিছিলে লাষ্টৰ একাম তথাপি এটা বেঞ্চত তাৰ মানুহ এইেইফালে সেইফালে কি দিছে সটোটো একদম দিয়ে বাৰু কিন্তু একদম চেনিটাইজ, কৰি মুখত মাছ চাছ লগাই এনেকা এনেকা যাব লাগে।
সেই কেইদিনমান তোমাৰ মুখৰ কপাল বিলাক পৰা, ৰ'দত কলা পৰি থাকে মুখখন মুখখন বগা হৈ থাকে। কৰোণাই কিন্তু বহুত ডাঙৰ এটা চিিক দি কৰে বুলি কৈছে হা মানে এ চাবা
সঁচা কথা আমাৰ জেনেৰেশ্যন সেইটো হৈছে ন আমি মানে পিত মানে বুঢ়া চুঢ় হলে তেতিয়া ক'ব পাৰি যে অ' তেনেকুৱাটা আমি পাইছো।
পাইছো কৰোণা, কা, মহামাৰী,
সঁচাই এক কি মানজতি আমি আমি মেট্ৰিক দিলো এক্ামটেন্ৰ এ কাম দিলো আৰু লগে লগে মানে কৰ আৰম্ কৰো ন
হা তোমাৰ কৰোণ চ তাৰিছে, টু থাউজেণ্ড টুৱেণ্টিৰ মাৰ্চৰ ষোল্ল তাৰিখ
উ!
কাৰণ মই তোমাৰ কৰোণা ষ্টাৰট দিয়া আগাৰ দিনাই মই গাঁৱত গৈছিলো পুৰা মনত আছে।
ফাচি গৈছিল যায় ন
বহুত বেয়াকে ভচিছো। বহুত বেয়াকে মানে তোমাৰ ইপিনেও আহিব নোৱাৰো মই সিপিনেও থাকিব নোৱাৰো।
স সিপিনীও কিয় থাকিব নোৱাৰা।
ইপিনে থাকিব নোৱাৰা মানে তোমাৰ ধৰি লোৱা এ যিমান যি নহওক ভাল নালাগে ন মাৰু তালত থাকিব। ভাল লাগে।
এ এইটো আছে যদিছ ধৰা এতিয়া যদি গাঁৱত যাওঁ এনেকুৱা মান লাগিব যে এ মানে আলহীৰ ঘৰত গৈছে এনেকুৱা টাইপ লাগে। উ!
হা হা যিমান যিন নহওক তোমাৰ য'ত মানে মানে যত তোমাৰ এনি টাইম থাককা যে সেই,
অ সেইখিনি নিজে লাগে এইটো সঁচা কথা।
হম! দিয়াৰ পিছে ন ৰাতিও হল।
দিয়া।
গুড নাইট
ত কলে কাটি আছ